হেল্ল'। শুনা পাইছ, তই শুনিছ নে? অথনি কি শুনা নাছিল নেকি?
হেল্ল, এই নেটৰ্টক থকা জেগাত যা। নেটৱৰ্ক থকা জেগাত যা ভালকে একদম। শুনি পাবলে, গম পাইছে না?
শুনা নাই, নাই শুনা। ভালকে, ভালকে পাইছ নে?
অ, এতিয়া পাইছো মানে।
উ।
আহ ভালকে হলেও বেয়াকে হলেও পাইছো মানে এইবাৰ।
তেন্তে বাকী খবৰ খাতি ক?
খবৰ-খাতি কবলেতো মোৰ বেয়া। টেকনিকেলি বেয়া মানে মোৰ। অ, টেকনিকেলি বেয়া মোৰ।
টেকনিকেলি কেলে বেয়া পাওঁ।
মানে আজি মাৰিলে নহয় গজালে।
গজালে মাৰি দিলে নি আজি?
গছক কে মাৰি দিলে।
ঘচককে মাৰি দিলে নি? আচ্ছা কিবা হ'ল নে কি তেন্তে?
নাই এতিয়া মেডিচিন লগাইছে মেডিচিন লগাই পেলাই বেছিইছে মানে।
অঁ, সেইটো কথা।
তোৰ ক?
মইটো আছো যেনে তেনে। জীয়াই আছো যেন লাগিছে। জীয়াই আছো যেন লাগিছে। যেনে-তেনে যিয়াই আছো যেন লাগিছে।
আহ, অ।
কি হয় পাত্তা নাই আও
হয়নি আজি কি, কি কৰিলি ৰাতিপুৱা?
আজিতো ৰাতিপুৱা হা, কালি বাৰটা আজি ৰাতি বাৰটা বজাৰ পৰা কওঁ।
অ, কৈ দে
উম, তোলে ফোন কৰোঁতে দেই মই ভাওনা ঘৰত আছিলো যে কালি। তাৰপা তোৰ বাৰটা বাজি গ'ল। ভাওনা ঘৰতে আছো মই। ভাওনা চাই আছো, চাই আছো চাই আছো, চাই আছো, চাই আছো ভাওনা চাই আছো মই।
মানে শেষেই নহল।
সেই ভাওনা শেষে হোৱা নাই। চাই আছো, চাই আছো, চাই আছো, চাই আছো ভাওনা চাই, চাই, চাই, চাই চাই চাই তু ৱান ফিফটি ফাইভ মানত মানে শেষ হোৱা নাই। ভাওনা ষ্টাৰ্ট হৈছেহে তোৰ বাৰটামান বজাত। ওৱান ফিফটি ফাইভ মানত মইতো লগৰটোৰ লগত ঘৰলৈ গুচি আহিলো। ভাওনা আধা চাই পেলাই, আধা চাই পেলাই, আহি পেলাই লগত তোৰ ঘৰত আহি পেলাই ভাবিলো একে চাতে আহি শুই দিম তাৰপা সেইবুলি ভবাটো এনেই হ'ল। বাৰু আহি পেলাই দুইটা মবাইল চাই আছো চাই চাই চাই চাই চাই চাই টু থাৰ্টি মান হৈ গ'ল। তাৰ পৰা দুইটা টোপনি গুচি গ'লো। টোপনি গুচি যোৱাৰ পাছতে তাপা সি ৰাতিপুৱা উঠি উঠিয়ে মানে মই লগৰটো ঘৰত থাকিলো সেই ৰাতিপুৱা উঠিয়ে জিমলে গুচি গ'ল। মই গম চম নাপাও বাৰু কৈছিলেহি মোক। তাৰ পৰা মত ছেভেন থাৰ্টি চিক্সত সাৰ পাইছো হা ছেভেন থাৰ্টি চিক্সত সাৰ পাই পেলাই চালো মোবাইলটোত চাইছো মোবাইলটো চাইছো ছেভেন থাৰ্টি ছিক্স আছে। তাৰপা তোৰ মই অকমান ৰিল চিল চালো। ৰিল ছিল চাই মেলি ছাই ছাই ছাই ৰিলচত চাই আছো তো এইবিলাক ফুটবলৰ খেলৰ কাৰণে আহিছে, তাৰপৰা গান চান গোৱা এইবিলাক ৰিল চিল আহিছে, এহোপামান যি দিয়ে আৰু।
অ জি টি মানে।
কি তাপা চাই চাই চাই চাই চাই চাই তো অলপ দেৰি গ'ল, তাৰপা মই তোৰ মানে মোৰ কাপোৰকেইটা পিন্ধিলোঁ, মোৰ ভাগৰকেইটা, মই কাপোৰ কেইটা পিন্ধি বাইকখন ললো, বাইকখন ষ্টাৰ্ট দি সিহঁতৰ জপনাখন খুলি বাইকখন উলিয়ালো। তাৰপৰা আকৌ সেহঁতৰ জপনা এখন মাৰি পেলাই সেহঁতৰ জ জপনাখন তাৰপা মাৰি দিলো, তাৰপা জপনাখন মাৰি পেলাই মই বাইকখন ষ্টাৰ্ট দি উদম পোৰা তিনি নম্বৰ গেৰেত আহি আছো, তাৰ পৰা আহি আহি এই পাঁচমৰ ইয়াত আহ পেলাই আকৌ ঘৰ পালোহি। ঘৰ পাই পেলাই আমাৰ জপনাখন খুন্দিলো তিনি পা পাঁচ নহয় মানে মাজতে চাৰিটো আছে আৰু। ধৰি লবি আৰু, চাইটো আছে নাই কোৱা আৰু চাইটো। অ অ লেট লেট কনচিডাৰ য়েছ।
অ।
বা আহি আমাৰ ঘৰ আগফালে পালোহি, তাৰপৰা জপনা খুলিলো, জপনা খুলি বাইকখন ভিত তত ভৰালো, তাৰপৰা জপনা এখন মাৰি দিলোঁ, মানে ছাগলী বহুত যে আমাৰ ইয়াত। সেইকাৰণে মানে ফুল চুল খাই দিয়ে যে সেইকাৰণে জপনা মাৰিব লাগে। তাৰপা কিমান মানে হিচাপ চিচাপ নাই যে লোকৰ যে আম জমা নহয় যে সেইকাৰণে মানে, নহলে হিচাপটো ৰাখিলো হেঁতেন বাৰু। নিজৰ আমাৰ গৰু মানে তিনিটা আছে সেইটো অ চাৰি
কি গৰুৱে কি ছাগলী পোৱালী দিছে নেকি?
গৰুৱে ছাগলী পোৱালি দিয়া নাই বাৰু, বেলেগৰহে ছাগলী পোৱালী।
অহ।
দিলে ক'ম বাৰু গৰুৰে ছাগলী পোৱালি উম অহ তাৰ পৰা তো সেয়া হ'ল আহি তোৰ মই বাইকখন থৈ পেলাই ভিতৰত আহিলো, ভিতৰত আহি পেলাই তোৰ মই হয়। অলপ দেৰিতো মোবাইল, অলপ দেৰি নহয় পাঁচ মিনিটমান মোবাইলটো চাই পেলাই মুখখন দাঁত বাছ কৰি দিব গ'লো, বাছ এডাল লৈ পেলাই আহি মেলি তোৰ আকৌ বাছ কওতেও মোবাইল চাওঁ নহয় গম পাৱে নহয়। কৈছো নহয় মোবাইল তাৰপা হা,
মোবাইল চাব জান জানো তই?
অ নাজানো এনে লৈহে থাকো হাততে। পানী কেচুৱা নিচিনাকে। অ তাৰপৰাটো লৈ পেলাই মোবাইলটো অ তেনেকে পাঁচ মিনিট অ পাঁচ মিনিট আহিছে, দাঁত ব্ৰাছ কৰি আধা ঘণ্টামান মোবাইলটো হাতে লৈ থাকি লো ইনে। বা উম চলাব নাজানো যে, সেইকাৰণে এনেই লৈ থাকো আৰু। তাৰ পৰা মুখ ধুবলৈ গলো, মুখ ধুবলৈ গৈ মেলি আহি আহি মেলি তোৰ চাহটো মতলা মতে কলো মাক, মায়ে চাহটো বনালে। কিন্তু চাহটো মই নাখালো, কেলে গম পাইছো নাই কাৰণ চেনি নিদিলে, চেনি নিদিলে কাৰণে চাহ মই না খালো, চাহ নোখোৱা কাৰণে মই ইনেই ভা ভুজিয়া কেইটামান খাই দিলো, ভুজিয়া কেইটান খাই, তো মোবাইলটো আকৌ ইনেই হাতত লৈ থাকিলো বহুত দেৰি মানে মই পানী কেঁচুৱা যে চাব নাজানো যে। সেইকাৰণে বহুত দেৰি মোবাইলটো হাত অ হয় হয় হয় অ, তাৰপৰা মোবাইলটো নিজে চলি আছে নিজে চলি আছে। তাৰপা তোৰ মই সেয়া কৰি মেলি তোৰ ফেনৰ চুইচটো সেইটো লৈ ফেনতে, গিটাৰ এখন লৈ পেলাই গান চান অলপ গালো তাৰপা তোৰ মোবাইলটো চাই চাই চাই চাই এনেকে ফোনতো কথা পাতিলো। তাৰপা তোৰ এইফালে গেছৰ চিলিণ্ডাৰ গাড়ী আনিব গেছৰ চিলিণ্ডাৰ মানে গাড়ীখন গেছৰ চিলিণ্ডাৰ গাড়ীখন পাৰ হৈ গুছি গল মানে, তা পা নিনিলে সে সেইকাৰণে দেতাই মই একদম যেনেকে পুলিচে চুৰক খেদে তেনেকে গ পেলাই গাড়ীখন ধৰি পেলাই ৰখিল
উ গেছৰ একেবাৰে ধুই আহিছে অ
কৰিলোগে অ খালি মানে চাৰ্ভাৰটো ডাউন আছিল জেলত দি দিলো।
অঁ, অঁ।
অ তাৰ পৰা মানে গেছৰ চিলিণ্ডাৰ চাৰ্ভাৰ ডাউন আছিলে হা। চাৰ্ভাৰ ডাউন ছাৰ্ভাৰ ডাউন আছিলে কাৰণে দেউতা তাতে ৰখি দিলে, মই খোজকাঢ়ি গুচি আহিলো ঘৰলে। ভাত আধা খোৱা হৈ আছিলে মানে মোৰ ভাতটো খাই আছিলো যে অ তাৰপা আহি পেলাই ভাতটো খাই দিলোহি, আহি পেলাই ভাতটো খাই মেলি আকৌ তোৰ মা এফালে গৈছিলে মাক আনিবলৈ গ'লো মাক আনি মেলি তোৰ মোবাইল টো অলপ চাই তোলে এতিয়া ফোনটো মাৰিছো টো মানে
অ ভালেই কৰিলি দে
অহ তোলে ফোনটো মাৰিলো এতিয়া তই কি কৰিলি?
মই মানে কালি সেই ৰাতি বাৰটাৰ পৰা ক নি
কৈ যা
এ বাৰটাত মানে মই সেই টোপনিত আছিলো টোপনি থকাৰ কাৰণে শুলো শুলো, শুলো, শুলো, শুলো মানে শুয়ে থাকিলো আৰু আৰু মানে অ সি চাৰে চাৰিটা বজাত সাৰ পালোগে আকৌ মানে মোৰ আজিকালি এটা মানে সেই চিষ্টেম হৈছে। যি মানে পাঁচটা আগত উঠিলে সি কেতিয়াও মানে নুঠিবি বুলি এবাৰ সদায় দুবাৰ লগাবি বোলো। ও, অ, অ। সেইটো কাৰণে মানে মনৰ কথ থাকে মানে, সেই আকৌ চাৰে পাঁচটা পাঁচটা বিশ মানলৈকে শুলোগে
হয় হয় মনৰ কথা মানিব লাগে সেইটো ঠিক কৈছ তই ৰাইত মানিব লাগে অ
সেইটো মনৰ কথা মানে সি গলো গৈ পেলাই আকৌ সেই
গেট চালি অ
অ ম তইটো চাইছো হে দেই চলোৱা নাই
অ চলোৱা নাই।
অ আছ তেনে হলে তাৰপাছত দৰ্জাতো খুলিলো তাৰপাছত দাদাই সেই টেক্টৰ ট্ৰেক্টৰটো ষ্টাৰ্ট কৰিলে। সি ষ্টাৰ্ট কৰা চায় পেলাই মই মানে মানে সি কিবাত গ'লোগে সেইটো কি কয় এ কঠীয়া তলিত গ'লোগে
আচ্ছা, ৰহ -ৰ-ৰ-ৰ-ৰ, ট্ৰেক্টৰ দৰজা ক'ৰ পৰা আছে?
নহয়, ঘৰৰ দৰজা হয়।
অ ঘৰ দৰজা খুলিছে। অ-অ তাৰ পাছৰ পৰা কন্টিনিউ কৰি যাম।
গেট টো খুলিছে মানে সেই সি ট্ৰেক্টৰটো ওলাব বুলি তাৰ পাছত সেই মই কঠীয়া তলিত গলো। কঠীয়া কেইটা দাঙিলো। এটা ডাঙিলো দু দুটা দাঙিলো তিনিটা দাঙিলো এনেকোৱা কৰি মান ছটা সাতটালৈকে এবাৰতে দাঙি দিলো আৰু এবাৰতো মানে এবাৰতে দছ সেইটো সেই অসমীয়া বাহু বুলি মই মানে
হয় ন আহঁ
ডাঙৰ পিছত মানে ভাবিলো মই যদি বাহুবলি হৈ যাও প্ৰভা যে কি কি কৰিব বুলি সেইকাৰণে মই মানে সেই দাঙি খতম হৈ পেলাই আৰু সেইবিলাক কাম হেৰি দিলো।
এৰি দিলি হয় নে ভাল কৰিছ ভাল কৰিছ বুজিছো।
সেই সৰু পোৱালিৰ নিচিনা আৰু এটা এটাকে সেৰি ট্ৰেক্টৰত সেই সেই কিবা এইটো কি কয় এ উ হ নাঙলত উঠালো কথা কেইটা উঠোৱাৰ পাছত মানে সেই কিবা ৰাস্তালৈকে মানে উঠালো উঠালো উঠালো মানে অ দহ মিনিট মান লাগিলে আৰু উঠাওতে উঠাওতে ত অ তাৰ পাছত মানে ৰছী বিচাৰিলো ৰছী বিচাৰি বান্ধিলো। আকৌ মানে সি ইহঁতে ট্ৰেক্টৰ দিছিল আৰু এজন মানুহ আছিলে মানে আমাৰ ঘৰৰ ওচৰৰে। তাক সি মানে পানী লৈ আহিছিলে সেই পানীটো তাক মানে সেই ট্ৰেক্টৰৰ ওপৰত উঠাই দিলো আৰু। অ তাৰপাছত দাদাই সেই ট্ৰেক্টৰৰ নাঙলটো উঠাই দিলে
আচ্ছা
উঠাৰ পিছত মানে ইহঁতৰ মৰ পিছে পিছে গৈ আছো ৰাস্তালৈকে মানে
আচ্ছা আচ্ছা
আকৌ সেই গৈ পেলাই অকন দুবাৰ তিনিবাৰ মান না সেই মইতো ডাঙৰ ডাঙ এই ডাঙৰ নামা কৰি আছো মানে অকণ বডি উঠাওঁ বুলি মনতে ভাবিছো আৰু বডি উঠাইছো বুলি আহ ততটো অ অ আৰু সেই মইতো মানে বোকা লাগি আছিলে সেইটো অকণ চাফা কৰি দিলো। তাৰপিছত সেই মই কিবাতো ৰছীটো সেই নাঙলত বান্ধি থলো তাৰপাছত মই এনেকে লৈ গলো আৰু
অহ অহ
লৈ গলে তাহত সেই মানে এতিয়া পথাৰত নাব নামিব লাগে সেইকাৰণে মানে সি ট্ৰেক্টৰত বহি গলো। বহিল মানে অ ট্ৰেটৰ ৰ'দ ব বহা বহিলো ট্ৰেক্টৰটো যেতিয়া নামে এ এটা চাইড ধৰ চকাটো এটা চাইডে ডাউন এটা চাইদ ওপৰ হোৱাৰ কাৰণে মানে মনত ভাবিলো মই যদি ইয়াত পৰি পেলাই মৰি যাওঁ
ভাবি ললি হয় নাই
ভাবি ললো মানে কি হব অহ ভাবিলো তাৰ সে ভাবা অকণ দেৰি পিছতে বাচিলো আৰু মই মানে অ মই মানে নিজকে ধন্যবাদ দিছো আৰু।
ধন্যবাদ তই ভাবোতে ভাবোতে মানে বাচি গুচি গলি
অ মই ভবাৰ কাৰণে বাচিলো হ'লো তাৰপিছত সিটো হোৱাৰ পিছত ট্ৰেক্টৰটো গৈছে গৈছে তাৰপিছত মানে সি সেই বেলেগৰ পথাৰতে সেই
বেলেগৰ পথাৰতে
অ নিজৰ পথাৰত নপৰিল আক কঠীয়াটো বেলেগৰ পথাৰত কৰিলে অ
আচ্ছা ঐ হেল্ল' ৰ হেল্ল' ব বাকী কন পাছতো কলত কবি ৰ
ৰ সেইটোতে কলো হ কি হে আৰুকণ সেৰি আৰু দুই মিনিট মান সেই কথা পাতো ৰহ
অ অ ক
তাৰ পিছত মানে কঠিয়াটো উঠালো উঠোৱাৰ পিছত মানে মানে সি কি কৰিলো
উম
উ আকৌ ট্ৰেক্টৰত বহিলোগে, অ গৈছে গৈছে আকৌ মানে। সেই আলি -আলি মানে ভৰি কাল পালো কিন্তু এটা মানে বান্ধি থোৱা আছিল, লোকে সেইটো ওপৰত ট্ৰেক্টৰটো গ'ল এতিয়া সেইটোতো আকৌ বালি দিব লাগিবগে সেইটো বান্ধোতে দুই মিনিট নালাগিলে
দুই মিনিট মান লাগিলে অ আচ্ছা
টো বান্দৰ পিছত অ গৈছিলোহে আকৌ হঁতে চিঞৰিলে এইটো ভালকে বনা নাই বুলি
হয় নাই
আকৌ মানে তাৰ পৰা আকৌ দুশ মিটাৰ আগৰ পৰা আকৌ পাছলৈ ঘূৰি আহিলোগে তাৰপাছত সেই বোৱাৰটোলত আহ সেই কথা পতা পাতিলো তাৰপাছত আৰু বান্ধি দিলে ভালকে আৰু
বান্ধি দিলি
অ বান্ধি পেলাই গলো কঠীয়া তল কঠী নমাই থৈছে, ট্ৰেক্টৰটো চলাইছে, ট্ৰেক্টৰটো চলা তাৰ মানে সেই মই মানে আলিটোক বান্ধ ছিলো আৰু নিজৰ কথা